এইয়া এনে বহি আছো মোবাইল চাই আছো।
অ হয় নেকি? মই এই গান শুনি আছিলো, ভাত চাত খালানে?
অ নাই খোৱা এতিয়া দেৰি আছে।
অ এনেকে মই এনে বহি আছিলো এতিয়া ভাত চাত বনাই এনে থৈ দিলো এতি এতিয়া খোৱা নাই।
অ আমাৰো বনাই থোৱা আছে ইমান ৰ'দ গৰম এতিয়া খাব মন যোৱা নাই। দেৰিকে খাম।
উম তাকে গান চান শুনানে?
অ শুনো গান চান ভাল লাগে।
অ উম কিহৰ গান মানে ক কাৰ ছিংগাৰ বেছি শুনা?
ছিংগাৰটো এনে হেৰি আৰমান মালিক আৰু অৰিজিত সিং শ্ৰেয়া ঘৈছাল ইহঁতৰ শুনো আৰু। অ ভাল লাগে চব টাইপৰে গান গায় ন হিট টো ছিংগাৰ টো ভাল লাগে সেইকাৰণে।
অ অ। এনে তোমাৰ এনে বহি থাকিলে মই অৰিজিত সিঙৰ শুনো আৰু। তোমাৰ দৰ্শন ৰাৱেল। ভাল লাগে দৰ্শন ৰৱেলও গান বোৰ বৰ ভাল লাগে উম আৰু এনেই তোমাৰ অ এনে শিপপো কেতিয়াবা শুনিব মন যায় যে।
অ পাৰ্টি মুড থাকিলে আৰু আৰু কেতিয়াবা এনেকুৱা মানে ফ্ৰেণ্ড বিলাকৰ লগত বহিলে এইবিলাক গানে ভাল লাগে ভাল লাগে আৰু ন অ তেতিয়াও ভাল লাগে সেইবিলাক ডান্সৰ কাৰণে অ চবতে তটো এনেকুৱা মানে হেৰি গান
উম উম হয় তোমাৰ আজিকালি এই পাঞ্জাবী গান বোৰো বৰ ভাল লাগে। যেনে ন নেহা কক্কৰৰ গান
নেহা ককৰ তো ভালেই লাগে এইবিলাক পাঞ্জাৱী গান। উম বাচ্ছাৰো গান বিলাক ভাল লাগে হিপ হপ থাকে কিবা কিবি। ৰেপ চঙো গাই না ভাল লাগে।
উম উম ৰেপ চঙো ভাল লাগে, কেতিয়াবা মইতো কেতিয়াবা মানে ঘৰত কাম কৰি থাকো ন তেতিয়াই গান
ময়োতো কাম কৰি কৰি মানে গান বজ শুনি থাকিলে কেতিয়া কাম শেষ হৈ গমেই নাপায় মই
উম ঠিকে ক'লা আৰু মানে কেতিয়াবা এনেকুৱা হয় ন গান শুনি কি ডান্স কৰি কৰি
মইও ছেম আৰু গুণগুনাই থাকো গান বিলাক, এনেকা ধৰণে কিছুমান মানে এনেকা থাকে না নতুন গান ওলাইছে লিৰিক্স বিলাক নাজানো কিন্তু শুনি ভাল লাগে, এনেই গুণ গুনাই থাকো আৰু নাজানা খিনি তাছতে আকৌ ষ্টাৰ্ট কৰি দিও এনেকা।
আৰু তোমাৰ এই চাউথ ইণ্ডিয়ান গানবোৰো ভাল লাগে কিন্তু।
অ সিহঁতৰতো ভাইবে বেলেগ একদম মানে নাচো নাচো লাগি যায়।
অ মজা লাগে কিন্তু শুনি কিনা মানে বুজি নাপালেও মানে শুনিব মন যায় আৰু।
বাৰু অ কিছুমানতো লিৰিক্সও গাব নাজানে ন নাজানে আৰু নোৱাৰো মইও নোৱাৰো। বহুত টান টান থাকে কিছুমান কিন্তু বহুত ভাল আৰু।
উম ভাইে আছে ভাল লাগে আৰু শুনি কিনেও ন আৰু তোমাৰ মানে এনেই কেতিয়াবা এনেই ফ্ৰেণ্ডহঁতৰ লগত ফুৰিব যাও ন তেতিয়া আমি এই পূৰা জোৰকি স্প স্পকাৰত গান লগাই কিনে পুৰা ডান্স চানস কৰো ইমান ভাল লাগে। এতিয়া উম এনেই মানে গান নুবুজিলে মানে এনে ডান্স কৰিব মনে নাযায় ন তোমাৰ মোবাইলত স্পিক উ
উম আৰু লগত স্পকাৰ লই ঘুৰিবই লাগে মানে
উম উম
ফুৰিবগ'লে আৰু
হয় হয় উ এনেই হেডফোনত শুনানে গান
অ হেডফোনত শুনো এনি টাইম শুনি শুনি শুনি মোৰ কাণেই বিষাই গৈছে। মায়ে সেই কাৰণে গালি দি থাকে ইমান নুশুনিবি অ আৰু বাছ চাছ এই এনেককাতো ট্ৰেভেল কৰিলে অকলে ট্ৰেভেল কৰিলে তো শুনি শুনি যাই থাকো এ কাৰ লগত কি কথা পাতিম আজিকালি ন আজিকালিৰ মানুহ বিলাক কেনেকুৱা টাইপ সেইকাৰণে নিজৰতে ব্যস্ততা থাকো গান শুনি থাকো
উম আৰু তোমাৰ এনে থাকিলে মানে কিবা কিবি মনত ভাব বোৰ আহি থাকে ন
অ বেয়া কিবা কিবি ভাৱ আহি থাকে সেইকাৰণে গান শুনিলে একদম মাইণ্ডটো ফ্ৰেছ হৈ থাকে কলেজতো গ'লে আধা ৰাস্তালৈকে পুৰা গান শুনি থাকো গেটৰ সোমোৱাৰ লগে লগে ফটো ওলাদো নহলে মেমহতে গালি দিয়ে যে তই কলেজত আহিছ ন ফুৰিব আহিছ এনেকা কয় ডাৰেক সেইকাৰণে মই বন্ধ কৰি দিওঁ তাৰ পিছতে আৰু টো পুৰা হেৰি কৰো তাৰপিছত ফ্ৰী টাইমতো আৰু গান শুনি থাকো ইমান আজিকালি কথা চথা পাতিব ভাল নালাগে কি ন মানুহক কি এক্সপ্ৰেছ কৰিম এনেকা লাগে মানুহ যদি জাছ কৰি দিয়ে মোক
অ অ তাকে ঠিকেই কলা সেইটোতো তোমাৰ গানটো শুনিলে মানে নিজৰ মানে এনো লাগে যে নিজৰ মানে নিজৰ লাইফৰ লগত
অ ৰিলেট কৰিব পাৰি আৰু আজিকালি মানে এনেকাই ধুনীয়া ধুনীয়া গান ওলাইছে ন তাৰে লিৰিক্স বিলাক ইমান মানে মিনিংফুল হয় কি কওঁ আৰু মানে পুৰা ৰিলেট কৰিব পাৰি আৰু গান বিলাক। কিছুমান উম কিছুমান মানে এনেকুৱা থাকে না পুৰা জিন মানে- জীৱনৰ লৈও গান আছে।
অ অ হয় হয়। উম অ শুনো এই জুবিন দাৰ টো গান বহুত শুনো মই এই তোমাৰ বহুত এই মায়াবিনীৰ যে গান বোৰ উম বৰ উম হয় হয়। উম উম উম বৰ ভাল লাগে মানে আগ আগতে মই শুনা নাছিলোঁ যেতিয়া যেতিয়াৰ পৰা মানে জুবি আগতে ইমান শুনা নাছিলোঁ মানে তেতিয়া মানে যেতিয়া পৰা শুনা ষ্টাৰ্ট কৰিলো ন মানে মই শুনিয়ে থাকো আৰু আজি
মই এইটো ময়ো আগতে মানে এইবিলাক ভাল পোৱা নাছিলো হা গান বিলাক তাৰ পিছতে পাপাই মানে শুনি থাকে হা আৰু দেওবাৰেতো অফিচ নাথাকে ন ত মানে এনেকা পুৰা ছাউণ্ড বক্সত বজাই থাকে তাৰ পিছৰ পৰা মানে এনেকা ভাল লাগা হৈ গৈছে তাৰপিছত শুনি শুনি এনেকা থাকে না কি কিছুমান গান মুখস্থ হৈ যায় শুনি শুনি ভাল নাপাওঁ কিন্তু মোৰ ওচৰত বাজি আছে শুনি শুনি মুখস্থ হৈ গৈছে ত এনেকা টাইপ এতিয়া মানে ফেভৰেট আৰু ক'ব গ'লে মোৰ শুনোৱে শুনো মানে উম অ এতিয়া নতুন গান ওলাইছে ন ৰৈ ৰৈ বিনালে
উম উম ৰৈ ৰৈ
সেইবিলাক গানো শুনো অ বহুত ভাল লাগে উম হেৰি পাপণৰো গান
অ অ পাপণৰতো বহুত, হিন্দী গান বোৰ ভাল লাগে কিন্তু হিন্দীয়ো উম এইটা যে আছে যে ইয়ে মহ মহকে ধাগে বুলি আছে।
হা এইটোতো ইমান ভাল লাগে আৰু ইমান গানটো মানে পিচফুল হয় একেবাৰে শুনিয়ে কিবা ভাল লাগি যায়।
এইটোতো তোমাৰ বহুত পুৰণা গান হয় ন কিন্তু এতিয়াও শুনি কিনে ভাল লাগে মানে নতুনে লাগে এতিয়াৰে গান বুলি লাগে এনেকুৱা
অ সেইটোৱেতো এনেকা বহুতৰে আছে শ্ৰেয়া শ্ৰেয়াৰো গান বিলাক ভাল লাগে।
উম উম আৰু কিছুমান গান বোৰ চাবাচোন মটিভেচনেল মানে এনেকুৱা লাগে মটি নিজকে মানে এনে মটি মটিভেট কৰে ন সেইবোৰ গান টো ভাল লাগে আৰু শুনি উম উম। তোমাৰ এই আলিয়া ভট্ট আলিয়া ভট্টৰ যে এটা গান আছিল যে কিবা এই জিন্দগী বুলি এটা গান আছিল। যে সেইটো মই আগতে বহুত শুনিছিলো। অ অ এইটো এনে নহয় কিবা আছিল অ এই পাহৰি গ'লো। এতিয়া মই সেইটো মানে আগতো বহুত শুনিছিলো বৰ ভাল লাগিছিল। উম উম। উম হয় ভাল লাগে, আৰু তোমাৰ ডাঙৰ
টাইম এনেকা মানে অকলে থাকিলে ফ্ৰী টাইম পালেটো গান শুনাতে যায়। টিভিটো এনেকা চলাই দিওঁ টিভিটোতো এনেকা গান চাব পাৰি ন, তাতে পুৰা দেখা পায় আৰু চিনাৰি সেইবিলাক চাই থাকো, আৰু কিছুমান এনেকা গান আছে আছে হা মই মানে অকল শুনি থাকো কিন্তু মই ইয়াৰ ভিডিঅ টো কি হয় কোন সি হিৰ কোন কোনে হেৰী কৰিছে একোৱে নাজানো তাপিছত টিভিত ওলোৱাৰ পিছতে চা অ এনেকাহে নিকি এইটোহে আছিলে নিকি। এনেকা লাগে এক্সপেকটেডে নাথাকে কিছুমান এনেকা থাকে না হিৰ হিৰ' হিৰ হিৰইন বিলাক মানে ভাল নালাগে বা নতুন কিছুমান কিন্তু গানটো কিন্তু ভাল
গানটো অ গানটো বেলেগে মানে ভাইব দিয়ে আৰু। সেনেকুৱা হয় আৰু এনে আৰু কি কি বেলেগ বেলেগ লেংগুৱেজৰ শুনিছা নে গান?
বেলেগ বেলেগ আৰু হেৰি কাৰ্বি গান শুনিছোঁ।
অ কাৰ্বি শুনিছে অ নেপালীও ভাল লাগে কিন্তু। আজিকালি তোমাৰ বহুতে নেপালী গান শুনে কিন্তু ন?
অ আজিকালি মানে নেপালী বহুত ভাল লাগে কিয় বা নাজানো ভাইব আছে কিবা গান বিলাকৰ। মইটো কিবা কিবি এনেকুৱা ফটো চটো লগালেও নেপালী গান দি দিওঁ হা তাৰ পিছতে কোনোবা কোনোবা কয় বা ন নেপালী গানত অপ প্ৰেছ নেকি তুমি এনেকা সোধে মোক মই কওঁ অ। বহুত ভাল লাগে নাজানো কিয় বা মই বুজি নাপাও কিন্তু কিছুমান না এনেকা বুজি পাওঁ। অলপ হিন্দী টাইপৰে হয় ত' কিছুমান বুজি পোৱা যায় কিন্তু মোক। ভাল লাগে বোৰ নাজানো কিয় বা।
অ আৰু আজিকালি তোমাৰ বিহাৰী গান বোৰ ডান্স কৰা গান গান বোৰ ওলাইছে যে বিহাৰীৰো বহুত কেনে। গাঢ় গান বোৰ আছে যে ডান্স কৰা। ইনজয় কৰিব পাৰা সেইবোৰ গান যে ভাল লাগে বিহাৰী গানো আৰু বেংগলী গানো ভাল লাগে।
বেংগলীৰো আছে বহুত গেইটা উ এই বেংগলীৰে পুৰণা এটা গান এইটো ত মোৰ ফেভ্রেত মই আগতে সৰুতে এনেকাই এইটোয়ে গাই আছিলো, সেইটো যে আছে না অ তুনিৰমা সেই গানটো সেইটো গানতো মানে গায়ে থাকো। ত মোৰ এটা বেংগলী ফ্ৰেণ্ড আছে মই তাক গাই কেনে শুনাই থাকো বা ইমান হেৰি যা। ন এনেকা।
কিবা মানে এক লা চলৰে এই বুলি এটা গান আছিলে সেইটো মই শুনি থাকো মানে ভাল। লাগে। অ বেংগলীৰ বহুত উম উম। হিন্দী পাঞ্জাবী গান।
নাজানো বুজি নাপাও কিন্তু চব গান শুনি পাইছো।
অ আৰু এই বড়ো গান বোৰো ভাল লাগে কিন্তু উম উম আছে। তোমাৰ ভাল লাগে।
ডান্স কৰিও ভাল লাগে আৰু মানে ডান্সৰ যোনবিলাক ষ্টেপ ন সেইটোও ভাল লাগে আৰু গানৰ লগত পুৰা মিলি যায় সিহঁতৰ উ মিচিং মিচিং। অ ৰাভা গান বিলাকো ভাল লাগে। অ উম ট্ৰেডিচনেল চং বিলাকো ভাল লাগে।
অ আৰু তোমা এই চাবাচোন এই গাৰৱালি চং বোৰ থাকে যে পাহাৰীয়া যে। তোমাৰ অলপ নেপালী নিচিনাও থাকে। যে সেইটো সেইবোৰ গানো বৰ ভাল লাগে কিন্তু শুনি কিনে তোৰ ডান্স কৰ নিচি থাকে আৰু সেইবোৰ। বোৰ গান এনাৰ্জিতিক থাকে। টো মজা লাগে কিন্তু শুনি কিনা আৰু তোমাৰ ৰিলচ বোৰত হেনেকা। ৱা পাহাৰীয়া গান বোৰত চবে মানে এনে।
বহুত বনাই আৰু বেছিভাগ ন এনেকা পাহাৰীয়া গান বিলাকে মানে ট্ৰেণ্ডিঙত। চলি থাকে আৰু যদি ইটোত ভিডিঅ'টো বনাই দিয়া বা গানতটো হেৰি কৰি দিয়া। পুৰা একদম ভাইৰেল যদি ফটোটো এইটো গান লগাই দিয়া না। পুৰা ভাইৰেল হৈ যায় আৰু ভিউজো বহুত আহে সনেকে। ভাল লাগে বহুত এইবিলাক গান বিলাক মাইড ফ্ৰেছ কৰি ৰাখে যদি কিবা টেনচন থাকে। টেনচন ফ্ৰী হৈ যায় একেবাৰে।
পুৰণা গানবোৰতো আৰুৱেই ভাল মানে তুমি ভালকে।
ভাল লাগে অ মাহঁতে ত পুৰণা গান শুনি থাকে না মইও শুনায়ে যাই আজিকালি।
অ মানে আমাৰো এনেকুৱা স্পিকত শুনা যায় ন মাহতে শুনি থাকে ন তেতিয়া ময়ো শুনো ন ভাল লাগে। কিন্তু মানে ফিল হয় মানে এনেকুৱা নি। জৰ লগত এনেকুৱা লাইফৰ ৰেলেটেট ল এনেকুৱা লগে আৰু হেইকানেত হুনে বহুত মানে হেইট। টো তুমাৰ বহুত সঁচা সঁচা।
সচা সচা অ সটোয়েতো তাৰে চিনেমাৰ গান বিলাক ইমান ভাল লাগে ন কি। কম আৰু ফেভৰেট আৰু কিছুমান গানতটো মানে এনে মোখে মোখে চলিয়ে থাকে মোৰ। মাও গাই থাকে মই গাই থাকো দুটাই গাই থাকে আৰু
অ ভাল লাগে ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি উ দিয়া দিয়া থেইংকিও ৰাখো।